কি কৰি আছা
আছো ৰ'বা এয়া ভাত বনাই পিনে আহিলো বহিছো আৰু
অ
তুমি
মই এনে বাহিৰত গৈ আছো
অ অ সাতল
ভাত বনাইছ বাা
অ হোৱা নাই
উম নাৰে নটা বজাত বনাব গৈছিল
কি বনাইছে বিুচাৰ এনে
আজি ভাতকেৰেলা ভাজা আছে আলু ভাজি আছে আৰু
অ
আৰু দালি চব্জি আছে তুমি কি কৰাইছা
নয় তালি এনে মানে মা আছিলে মা মানে মেডিকেল গ'ল সেইকাৰণে মানে সিখিনিো মায়ে বনাইছে পানীলাও দি মাছ বনাইছে আৰু কিবা ভাজিছে চাগে ভাত মাৰে বনালে ব সেই দালিটো মাৰিমো আছিলে সেইটো আৰু
কৰি দিছা তুমি
সেইটোো আৰু ক ন নাছিল উম
ঠিকে আছে ঠিকে আছে বোলো
অ বাকী ঘৰত ভালনে
ভাল তোমাৰ
আছে দিয়া ঠিকে চবে
আজি গৰমটোো অলপ কম
কালিতকে আজি গৰমতটো ইমান কম দিছে আজি বৰষুণত নিলে ন নি নয়
অ এনেতো আঠটা চাৰে আঠটা মানত বৰষুণটো দিছিল কালি আজি ৰাতি দিব নেকি দিব পাৰে ঠিক নাই
হয় দিয়াচোন
উম এতিয়া কোন আছে ঘৰত
তৰ্মনা চলিছে ন
আম ৰৰম দ আমাৰ গৰম বন্ধ এতিয়াতো কি আৰু সেই ক্লাছাছ হোৱাই নাই দুই মাহ মানে হ'ল এইটো জুলাই মাতো ম বয়ী মাহে হব
সেে একেই দিয়া এক্জাম যোৱাৰ পিছত আৰু াছ হোৱাই নে দিয়াচোন আমাৰো চেমে নিয়া
সেইকাৰণ কল আছিল তাৰ কি এ আগষ্টতহে অলপমান কলেজ কলেজ লাগিব দুইমাহ মান তাৰে পিছত আৰু থাকে দুই মাহানমান বেয়া থাকে এইটোৱে ফাৰ্ষ এক্জামতটো যোৱাৰ পিছত তাৰ ষ্টুডেন্ট নাযায় বেছিকে
উম হম একেই দিয়া চব কলেজৰ একেই আমাৰ বাৰ ক্লাছ হয় আমাৰ মানে মজৰত মানে চব এটেড থাকিবই লাগে সেইকাৰণে মানে আমাৰ ক্লাছ হয় বাৰু মাইনৰ ক্লাছটো মাজে মাজে নহয় বাকীগিলাকো আৰু এম বি চি বি এ চি এই বিিলাকে
আমাৰো মেজৰ মৰো অলপমান হয় কিন্তু ইমান বেছিও নহয় অলপমান মানে কি বেছি ল ক্লাছ ব ষ্টুডেণ্ট নাথাকে কৰবাত দুই তিটা থাকে সেনেকে আৰু ক' ক্লাছিলি
উম
আৰু চ লাষ্টত একদম সেই লক তিনটা মানত এটা ক্লাছ থাককা চাৰিটা বজালৈকে আৰু ৰাতিপুৱা ক্লাছ থাকাই সেনেকে মাজতে বহুত গেপ থাকি যায় সেইকাৰণে ক্লাছাত অলপমান প্ৰব্লেম হৈ হৈছে
উ
মই তাতে বহুত ক্ষথা হয় ন এতয়া আত ঘৰত ঘৰতেটা অ অকলে আছে নেকি হেল্ল' হেল্ল' ম পে আছানে হেল্ল' হেল্ল'